হেল্ল'। কাম কৰি আছ
হয় নেকি আৰু চাহ পানী খালা?
অ খালো। তোমাৰ হ'লনে?
অ অ মোৰো হ'ল। এ বহি আছো অলপমান, আজি কলেজ গৈছিলা নে? হয় হয়, হয় নেকি?
অ।
আৰু কেনে গ'ল আজি? আজিৰ দিনটো কলেজত?
এনে মোৰ অসুখটো ভাল নাছিল নহয় সেইকাৰণে মই ক্লাছ ভালৰে এটেণ্ড কৰিব নোৱাৰিলো। তুমি তুমি কৰিছা ক্লাছ কেইটা?
অ মই মানে গৈছিলো কলেজত কৰিলো অলপমান মানে ক্লাছবোৰ।
অ কি কি কৰিলা মানে কোন কোনটো কোনটো ক্লাছ হ'ল উম কি কি বিষয় পঢ়ালে কি বিষয় মানে
অ মানে ক্লাছ হ'লে ভালে ধৰে হ'লে অ মই মানে গোটেই ক্লাছ প্ৰথম কৰা নাই আৰু তিনিটালৈকে ক্লাছ বোৰ আছিলে। অ মই আধা খিনি কৰিলো ক্লাছটো আহ কৰিলো তাৰ পাছত মেমহতে অ বুজাই ছে কি কয় কিবা কিবি আৰু। আৰু কোৱা তুমি মানে কলেজ যাই পেলাই ভাল পোৱা নে নোপোৱা?
পাওঁ আৰু কেলে নাপাম কলেজ যাই ভাল নাপাম নেকি, পঢ়ি শুন মানুহ কিবা এটা ডাঙৰ মানুহ হ'ব বিচাৰে আকৌ।
হয় নেকি আৰু তোমাৰ ক হয় হয় কলেজ লাইফটো তোমাৰ মানে কেনেকা লাগিছে? এ যেনে এতিয়া আমাৰ স্কুল লাইফটো বেলেগ আছিল ন। চ' এতিয়া মানে কলেজত গ'লো বেলেগ বেলেগ ন চ' কেনেকে লাগিলে তোমাৰ কলেজত লাইফ? টো কেনেকে লাগি আছে বৰ্তমান?
উ স্কুল লাইফৰ নিচিনা ইজি নহয় অলপ ষ্ট্ৰাগলো হয়। অ যেনেকে আমিতো এতিয়া প্ৰাইভেটত নহয় চৰকাৰী কলেজত গভমেন্ট কলেজত হয়। চ' গভমেন্ট কলেজত এনেকা মানে কি বোলে কেতিয়াবা উম ক্লাছ ৰুম ওৱানত এটা চাবজেক্ট থাকে যদি ক্লাছ ৰুম এইতটিনত এটা চাবজেক্ট থাকে, এই চিৰি উঠোতে- উঠোতে একেবাৰে ভাগৰে লাগি যায় মানে এনেকে। কা আৰু। কি ক'ম আৰু, উম, লগৰ কেইটাও ভাল- ভাল হয় টিচাৰ লগত বণ্ডিং। ভাল হয়। বেলেগ একো নাই, ক'বলগীয়াতো এনে। উম কি বোলে উম, এনে স্কুল লাইফৰ কে, কলেজ যায় বহুতে বেলেগ থাকে মানে, ভাবাতকে বেলেগ।
অ, হয়টো। কি কলা? মানে আৰু কি কয় মানে তোমাৰ কলেজত মানে
অ, কেলেই নাথাকিব আৰু, ক্লাছ- ক্লাছত ক্লাছমেট এতিয়া নাথাকিলে থাকিব জানো। ভাল লাগিব জানো নালাগে নহয়। আৰু আমাৰ ক্লাছমেট কেইটাও ভাল। মানে, আমি যেতিয়া মই আজি নাই, মোৰ- মোৰ বাবে সিহঁত কেইটা আজৰি থৈ দিয়ে, মোৰ কাৰণে এনেকা আৰু। তুমি অ, তুমি যোৱা নে কিমান, প্ৰায় কিমান শতাংশ যোৱা। তুমি মানে কিমান পাৰ্চেন্টেজ কলেজ যোৱা উইকত?
অ, মইতো এনে মই দেলি, সদায় যাওঁ। অ, মানে এতিয়া কেতিয়াবা- কেতিয়াবাতো আৰু নিজৰ প্ৰাৰ্চনেল প্ৰব্লেমৰ কাৰণে যোৱা নহয়। এনে মই ৰেগুলাৰ ষ্টুডেন্ট হয়। মই যাই থাকো। আমাৰ ক্লাছ বোৰ হৈ থাকে নহয়। উম, আমি মানে টিচাৰ্চ বিলাক ভাল আছে ন। তো অ, মানে ক্লাছ কৰি এনেকা হয় ন। আমি ক্লাছ কৰি থাকিলে মানে কৰি থাকিব ইচ্ছা যায়। ক্লাছ নকৰিলে বাৰু কৰিব ইচ্ছা নাযায়। এনেকা হয়। উম, মই টো মানে সদায় যাওঁ। আৰু তোমাৰ যেনেকে তোমাৰ স্কুল ফ্ৰেড মানে তুমি ক'লা ন। অ, স্কুল লাইফ আৰু কলেজ লাইফতটো বেলেগ। বেলেগ বেলেগ থাকে ন। তোমাৰ স্কুল লাইফৰ লগ বিলাক কলেজ লাইফত আছেনে?
আছে প্ৰায়কেইটা নাই, বেলেগ- বেলেগ কলেজত আছে। যেনেকা মই এতিয়া আঞ্চলিক কলেজৰ, সিহঁতি এছাৰ। গুৱাহাটী- গুৱাহাটী কলেজ, গুৱাহাটী কমাৰ্চ কলেজ, এনেকুৱা টাইপত আছে। চ', লগটো হৈ থাকে, বাট বেছি- বেছি নাই, মানে টেন পাৰচেন্ত তাতে, টেন পাৰ্চেন্ত তাতে, টেন পাৰ্চেন্ত তাতে, এনেুৱাকে আছে।
অ, হয়- হয় তুমি কেতিয়াবা কলেজ বাং মাৰি পাইছানে?
নাই- নাই, কেলে মাৰিম। ক্লাছ কৰিবলৈ মানে এ ইমান যে ব্যস্ততা হৈ থাকে নহয় জীৱনত ক্লাছৰ বাবে। মানে বং- চং মৰা মানে টাইমে নাই মিলে মানে, আমাৰ মানে এতিয়া কমাৰ্চত এনে নাই যে, তুমি এটা ক্লাছ কৰি আনটো ক্লাছ এৰি দিব। এনেকা নাই আমাৰ ষ্ট্ৰিক্ট আছে। কেলে কমাৰ্চত অ, তুমি এটা ৰৰুমতে এটা ক্লাছ কৰিলে নহয়, বেলেগ ৰুমত যাব নালাগে মানে। ৰুমতে বেলেগ টিচাৰ আহি পায়, মানে। ইমান এইটো নাই। আৰু কমাৰ্চৰ চব ক্লাছ হোৱাৰ বাবে আৰ্টচৰ কোনোবা- কোনোবা চাবজেক্টটো আমি কৰিবলগীয়া হয়। তেতিয়া টিছাৰ বিলাকে নকৰালে, আমি জবৰদস্তি
অ, অ, ঠিকেই হ'ল মানে আৰু মানে। ক্লাছ বোৰ হৈছিলে আৰু ন, কৰিয়ে থাকা। ভালে কথা আৰু মানে তোমাৰ কলেজ এতিয়া যেনেকা ন, চ তুমি কলেজত মানে কি বেছি ভাল লাগে? মানে কলেজ যাই পেলাই, অফ পিৰিয়ডত বেছিভাগ কি ভাল কৰিম? মানে কৰি অফ পিৰিয়ডত কি কৰি কে ভাল পোৱা বেছিকৈ?
কেণ্টিনত যাই খাইকে ভাল পাওঁ।
হয় নেকি? তোমাৰ ঘ তোমালোকৰ কলেজত কেণ্টিন আছে ন? অ'।
হয় হয় আছে।
হয় হয় ভাল কথা, আ তোমাৰ মানে এতিয়া চব লগ বিলাক হয় পেলাই যোৱা নেকি?
অ', চবেই মানে এনেকা হয় আৰু মানে চবে একগোট হয়কে যোৱা যায় মানে ক্লাছো এতিয়া চবৰে একেই ন, মানে প্ৰায়তো একে থাকেই, প্ৰায়তো মানে ক্লাছ নোহোৱাৰ সময়ত আমি কমাৰ্চৰ এনেকা মানে ওলাই যাওঁ কেনটিনলৈ যাওঁ কিবা ভাল এটা বস্তু চাই খাই চাই লৈ। ভালদৰে ৰেষ্ট কৰি আহি যাওঁ তাৰ পিছত বেলেগ ক্লাছ আাৰ ষ্টাৰ্ট হৈ যায়। আমি মানে ইমান টাইম নাপাও যে আমি ফাল্টটো ফূৰ্তি মি কৰি কিয় ফুৰোঁ অ', আমাৰ টপিকো ভালদৰে ক্লাছৰ ওপৰতে হয় লগৰ কেইটাৰ লগত। এনেকা নহয় যে আহ আনটো কি কোনোবা বিষয় লৈ কথা পাতিম আৰু এ এনেকা নাই মানে আম, আড্ডা মাৰা এনেকাে চিষ্টেম নাই মানে।
অ', অ', অ', ভাল কথা, আ তুমি মানে কেতিয়াবা এনেকা মানে কৰিছা যে এতিয়া তোমাৰ মানে অ', পুৰা অ অফ দেট নাথাকে কিবা বেক তোমাৰ অ', মানে ক্লাছ বোৰ হৈ আছে। ন কেতিয়াবা এনেকা হয় ন, ক্লাছ কৰোন্তে কৰোন্তে কৰোন্তে মানে এটা মানে আমনি লাগি যায় ন, এ ইমান ক্লাছ কৰিলোঁ আজি অ', এতিয়া ক্লাছটো মানে ব্ৰেক কৰোঁ এনেকা যেনেকা মানে কৰি পাইছা নে, মই কৰা নাই।
নাই নাই এনেকা কৰা নাই, ইমান বৰিং টিচাৰ নাই আমাৰ তাতে, এক একদম মানে এক্টিভ টিচাৰ আছে, ইিহঁতেও গম পাই কি ইহতি ক্লাছ কৰি ভাগৰি গৈছে চ' কি বিষয়ে পঢ়াওঁতে ভাল হ'ব, ইহঁতে কি বিষয়ে ভালদৰে মনোৰঞ্জন কৰাই পঢ়াঁওতে অ', মাথাত ল'ব মানে সেনেকা টাইপ মানে, ইমান এইটো নাই আমাৰ মানে।
হয় হয় মানে তুমি পুৰা একদম কলেজটো মানে ভালকে ইঞ্জয় কৰি আছা ন? চ' তোমাৰ কথা দিয়ে খুব গম পাই আছোঁ।
ইঞ্জয় কৰা কলেজ লাইফ ইঞ্জয় কৰা মানে এইটো নহয় কি বাং মাৰা লগৰ ল কেইটাৰ লগত ঘুৰিব যোৱা, ক্লাছ কৰিও ইঞ্জয় কৰিব পাৰি লগৰ কেইটাৰ লগত বহি ক্লাছ কৰি টিচাৰ হঁতৰ লগত বণ্ডিং ভাল কৰিও কি বোলে এইটো কৰিব পৰা, পৰা যায় মানে কি বুলি ইঞ্জয় কৰিব পৰা যায় মানে সেনেকা আৰু
হ হ। ঠিকে গ'লা মানে এতিয়া টিছাৰ্জ বিলাকৰ লগত বণ্ড ভাল থাকিলেও মানে ক্লাছ কৰি ভাল লাগে। যেতিয়া মানে হা হাঁহি ধেমালি কৰোন্তে কৰোন্তে ক্লাছ কেতিয়া খতম হয় গমেই পোৱা নাযায় ন? অ', হয় হয় ঠিকেই ক'লা, তোমাৰ মানে বেছিভাগতো মানে উম আ টিচাৰ্চ মানে মেল আছে নে ফিমেল আছে তোমালোকৰ কলেজত?
আমাৰ ফিমেল বেছি আছে মেলতকৈ।
হয় নেকি? অ অ সেই- অ সেই কাৰণে মানে বন বেছি ধুনীয়াকৈ হয় ন।
অ'
হয় হয় ঠিকে কলা। আৰু মানে তোমাৰ কলেজ- ধ অ কেনেকা লাগে মানে দেখাম যে এটা- ভাল লাগে ন যাইকে? অ শান্তি টাইপ- লাগে কেনেকা ধৰণৰ তোমালোকৰ কলেজ?
মানে লগৰকেই- টা আছে ইমান অ কি বোলে এইটো নকৰে মতে- উ কিবা প্ৰেচাৰ আছে যদি মাথাতো লগৰ কেইটাৰ লগত যাই কথা পাতোতে। মানে ৰিলেক্স ফিল হৈ যায় সেইকাৰণে কলেজ যায় ভালো লাগে মানে ঘৰত থাকিব মন নাযায় মানে।
হয় হয় হয় কেতিয়াবা কলেজৰ পৰা ফুৰিব গৈছানে? মানে কলেজৰ পৰা লৈ গৈছে নে কেতিয়াবা?
অ এনেকেতো গৈছোঁ।
হয় নেকি অ অহ। ক'ত লৈ গৈছে এনে কলেজৰ পৰা?
এনে কলেজৰ পৰা মানে প্ৰগ্ৰাম কেইটাত আৰু মানে যেনেকা এতিয়া ডাঙৰ ডাঙৰ- কোনোবা আহিলেই মানে- প্ৰগ্ৰেম কেইটাত মাতেই নহয় তেতিয়া মানে ষ্টুডেন্ট কেইটা লৈ যায়।
হয় অ আচ্ছা আচ্ছা ভাল কথা। অ' মানে কলেজৰ পৰাও লৈ গৈছে গৈছা ন? চ আৰু- আৰু মানে এতিয়া তোমালোকৰ অ কলেজ তুমি যে- কলা তোমাৰ কলেজ যায় পিনে ভাল লাগে ক্লাছ বোৰো তুমি বহুত ধুনীয়া- কৰিছা। মানে স্কুল লাইফ- ত মানে অ কেনেকা আছিলে তোমাৰ তুমি কি ভাবা? মানে স্কুল লাইফ বেছি ভাল আছিল- আ' মানে তোমাৰ কলেজ লাইফ এতিয়া বেছি ভাল আছে?
স্কুল লাইফ বেছি ভাল আছিল।
হয় নেকি?
উম পঢ়াতকে বেছি আমি মস্তিতে ধ্যান দিছিলো স্কুল লাইফত সেনেকা ন। মানে কেতিয়া বা- স্কুল এজনী নাহিলে আৰু দুজনী মান নাহিব সেনেকা বন্দিং ভাল আ- আছিল লগৰ কেইটাৰ লগত। অ এটাৰ মানে কিবা হ'লে আনটো- যদি নাহিব সেনেকা আছিল মানে। সেইকাৰণে কলেজ লাইফটো বেছি ইমান নহয় বাত- স্কুল লাইফ ইচ মষ্ট বেষ্ট এণ্ড মষ্ট মতলব- কি কওঁ মানে একদম ভাল লগা এইটো আৰু।
অ অ ঠিকেই ক'লা এতিয়া মানে চবে চবেই কয় আৰু মানে। আ- কলেজ লাইফ কৰি স্কুল লাইফ টো বৰ ধুনীয়া আছিলে।
পান বজাৰ নহয় অ। হয় হয়।
অ ঠিক আছে দিয়া তেনেহ'লে আজিৰ কাৰনে আৰু বেলেগ দিনা কথা পাতিম।
ঠিক আছে দিয়া।
অহ, অহ, বাই, বাই থেংক ইউ।
বাই।